উম কি কৰি আছা?
হয় এনে শুই আছিলো, কোৱা কি খবৰ?
হ নি, তোমাৰ?
চলি আছো আৰু কেঁচুৰ নিচিনাকৈ।
উম ঠিকেই আছে।
উম।
বাকী ভাত পানী খালা?
উম পানীতো বাৰু মই এইমাত্ৰ খাই আহিছো ভাতটো নাই খোৱা। ভাতটো তোমাৰ দেৰি হ'ব।
য়েছ
তোমাৰ ঘৰত কেঁচুৱা আছে নেকি?
কি আছে।
কেঁচুৱা কেঁচুৱা।
কেঁচুৱা।
অ কেঁচুৱা আছে নেকি তোমাৰ ঘৰত?
কেঁচুৱা মানে?
দে কেঁচুৱা হ'ল শিশু।
অ পোৱালি আছে।
অ এইটো পোৱালি, এই এদিনিয়া এটা কথা লৈ ত কৰিছা এ আজা আজিকালিৰ মানুহ এই যে আজিকালি মানুহ বিলাকে তোমাৰ অ। বিয়া পাতে হা মানে বহুত জল্দিয়ে।
হয়
অঁ শুনিছো অ বিয়া পাতি পিনে ঘাপকে পোৱলী এটা জন্ম দি দিয়ে একদম। তাৰপিছত তোমাৰ অ পিছত পোৱালীটো জন্ম পিনে লাইক সিহঁতে ঠিকে আছে মই দিছো বাট ভালকৈ হেৰি নকৰে বে লালন পালন নকৰে।
অ সেইটো সুণ্ড কেপাচিটি সিহঁতে কৰিব পাৰে নে নোৱাৰে সেইটো সন্তে তুলিছে যি এনেইটো তুলি দিয়া নাই না। কিবা ডিচিশন লৈ পেলাই তুলিছে।
এই ডিচিজনটো ল'ব লাগে ন ভালকৈ, এতিয়া লাইক অ ধৰা মই এটা কৃষ্ণ জন্মত যদি দিওঁ। ত' মোৰতো দায়িত্ব আচলতে মই কেঁচুৱাতোক মানুহ কৰো।
উম।
এতিয়া মই যদি ল'ৰাটোক বা ছোৱালীজনীক যদি ভাল এডুকেশ্যন ভাল যদি শিক। চাই দিব নোৱাৰো তেনেহলে মই তাক- অ বে কৃষ্ণ। মই তাক মই তাইক জন্ম দিয়া একো পইটে এৰিলো গৈ।
পৰিবাৰ।
বুজিছা অ হা।
উম বাকী তুমি এইটো কাম কৰা কিমান দিন হৈছে।
মোৰ এইটো হ'ল মই তোমাৰ যোৱা বছৰৰ পৰাই ষ্টাৰ্ট কৰিছিলো। এতিয়া সোমাৱাত সোমাই দিলো এতিয়া মালিকে তোমাৰ পেমেণ্ট চেমেণ্টটো ভালকৈ নকৰে।
উম হয় বাৰু।
গৰু নিচিনা খাটিব লাগে তাত গৈ পিনে ত তোমাৰ পেমেণ্ট টো ভাল কৈ নকৰে। আমাৰ। আমাৰ তোমাৰ দেশত তোমাৰ যোনটো পাৰ কেমিনেট বহুত কম হয় বে। বহুত বহুত কম হয়। চাবা ন অঁ আমাৰ তোমাৰ দেশত শ্ৰম যোনটো শ্ৰম হয় ন শ্ৰমৰ ভেলো বহুত- কওঁক? মই মামে মূল্ডান এতিয়া আমেৰিকা ফালত যোৱা বা। ইংলেণ্ডৰ ফালে যোৱা তুমি তোমাৰ যোনটো তাত কাম কাউন থাকে তাত এগাল এগাল টকা দিয়ে একদম।
উম।
কিন্তু আমাৰ ভাৰতত। তোমাৰ এইটো নহয় ভাৰত বাংলাদেশ পাকিস্তান তেনেকুৱাতে।
অ দেশ দেশ বিলাক দুখীয়া হৈ গৈ আছে দিনক দিনে বুইছানে কি ক'বা আৰু।
আচলতে দেশখন দুখিয়া হোৱা নাই চাগে বাকী পৃথিৱীখন ধনী হৈ গ'ল। ভাৰত খনে একেজেগাতে ৰখি গ'ল আৰু।
এইটোয়ে ৰখি যোৱা মানে তোমাৰ দুখীয়া হৈ গৈছে মানে কি তোমাৰ ধৰি লও এতিয়া। ইকনমিটো কমি গৈ আছে ফাৰ্ষ্ট তোমাৰ। আমাৰ নিজৰ। অ তোমাৰ প্ৰডাকশ্যনবিলাক নাই য'ত আমি চেল কৰিব নোৱাৰোঁ আৰু যোনবিলাক চেল কৰিছিলোঁ সেইবিলাক চব ৰিজেক্ট। কৰিছে বেলেগ দেশত ত' সেনেকুৱা হ'বই আৰু।
সেইটো হয় বাৰু, এতিয়া তোমাৰ চাবলৈ গলে আমাৰ যোন- যোনখিনি অ। এইটো অসমীয়াত কি বুলি কয় ন আশে পাশে থকা যে চুবুৰীয়া চুবুৰীয়া দেশ বিলাক।
উম উম।
উ চুবুৰীয়া দেশবিলাকৰ লগত আমাৰ সম্পৰ্ক একদম বেয়া। এতিয়া তুমি ৰঞ্চ বিচাৰ পাৰা বাংলাদেশ পাকিস্তান। অবছ চীন চীনৰ লগতো আমাৰ ঊনৈশ বাষষ্ঠী চনৰ পৰা বেয়া চলি আছে।
উম
উম হু আই বাছ অ আ আমি নহয় মানে সিহঁতেও ভন্তিও তোমাৰ বাছ ফাছ আমাক বেয়া পায় আৰু চাগে।
টু টুও আচ্ছা আচ্ছা তুমি নতুন গোটটোৱে। এ এ এয়া লৈছা নে নাই।
নাই কি অ অ এই মাই মাতা যে খুুলিছিল যে।
অ অ অ। অ ঝিঙগালালা
অ সেইটো বাৰু ইয়াত হ'লো বাৰু।
ঠিকেই আছে।
সেইটোৱে আৰু তাকে কোৱা কি খবৰ?
টি ই টি ই খবৰ খাতি ভালেই।
কি বাজি আছে তোমাৰ পিছফালে কি বাজি আছে টু টু
পিছলে ঠিক নাই বেয়া হৈ যাব পাৰেতো।
এ কিয়া কিয়া বাজি আছে নেকিও কিয়া বজাই আছে পিছফালে।
অ অ অ ৰখা ৰখা মই অকমান ওলাই গৈছোঁ ৰখা। এ হেৰি কৰি আছে খেলি আছে যে কিবা কিবি।
চাউণ্ড টো একদম পুৰা ওপৰত আহিছে হাই ফ্ৰিকুয়েন্সি। অতি সহজ তুমি তাৰ তুমি তাৰ শুই আছা হা হি হি অ'ক দেন একদম প্ৰায় গভীৰ নিদ্ৰাত আৰু তোমাৰ তোমাৰ ধৰা মায়ে তোমাৰ আহ বিছনাটোত কেঁচুৱা এটা এৰি থৈ গুচি গ'ল। আৰু কেঁচুৱা তাই কেঁচুৱাতে তোমাৰ কেনেকুৱা থাকি পিনে টিং টিং টিং সিস
হু হু হু
উ উ হু উ হুম হুম।
কি কৰিবা আৰু
বৰ খং উঠিব নে সেইটো সময়ত।
হয়। কিয় নুউঠিব?
অ তোমাৰ মা হঁতে মাকৰ লগত সৰু পোৱালি এটা আহিছিলে হা
উম উ উ-
ঠুং সৰু পোৱালিটো আহি পিনে অ মোৰ মানে বাঁহীৰ ছেট এটা আছিলে এই পোৱালিটো আহি পিনে ইস্ অ পাহিডাল দুডাল পাহি লৈছে। এতিয়া অ এজন ডাঙৰ বাৰী থাকে এটা সৰু থাকে হয় নে এনেকুৱা টাইপৰ ত--' মোৰ চি-স্কেলৰ বাহিৰত অকণ ডাঙৰ থাকে বাকী এফচাৰফৰ বাহিৰত অকণো মানে সৰু হা ইস্ তোৰ সি সি সি ইহ্ অ সি এন চবৰ বাহিৰাত চিত সোমাই দিলে নহয় বহুত বেয়া ধৰণেৰে।
ইয়া থ অহ।
অ সোমাই পিনে তোমাৰ হেৰি যে টোপা থাকে যে অ চাউন্ড ট্ৰেটো টোপাটো স্পীডে সেইটো কাৰণে এৰিয়ে পেলালে ভাই
অ হ।
তহঁত তহঁত মই কৈছো এ এই ল'ৰা এটো নুছোবি বেয়া হৈ যাব ন। তাত বহিলো বহি দিলে বেয়া হ'ব কথাটো পালটি গৈছা তুমি। অ বজাই দেখোৱাচোন অলপমান পিছত মই ফুকি দিলোঁ এনে বাহিডাল পিছত বাহিৰ বাঁহীটোৰ পৰা অদ্ভুত চাউণ্ড এটা দিছে নহয় এই ধৰা এই যে পেইনৰ কাপত যে ফুকিলে আওয়াজ টো দিয়ে যে।
অ অ অ
ভেনু গাঁও ওচৰত দিছে নহয় সি মোক কি কৈছে জানা। অ উম হেৰি মই বোলে বজাবই নেজানো উম হু হু মোৰ মানে মাথাটো গৰম হৈ যায় ন, তই চালা বাহিৰত বেয়া কৰিলি মোৰ। তাৰপিছত ফুক পিছত সি ফুকিছে হা ফুকি পিত ক'ত ধুম কলো। চাউণ্ড দুখোন আহিয়ে আছে বোলে। অঁ মোৰ এনেকুৱা মাথা গৰম হৈছে ন? উম হু হু এত হি হি হি চে বাকি কোৱা?
হয় বাকী কলো ফুৰিব যোৱা ফুৰিব যোৱা নাই কতো?
এই গৰমখনত ক'ত যাবানো আৰু?
তাকেইতো, তো তোমালোকৰ ফালে চু তোমোকৰ ফালে বৰষুণ দিছে নেকি বাৰু?
এই নাই নাই। ৰ'দত তোমাৰ এই গৰমত গ'লে, ৰ'দত একদম পিঠি পুৰাহে হ'ব আৰু।
উম হুহ।
এই তোমাৰ গৰমত চাবা নাই চি এই তোমাৰ যোনটো এই স্কুটি বা বাইকৰ চিটডাল কেনেকে গৰম হৈ যায় একদম?
কি কি আচল তুমি এতিয়া কতনত
বহুত ৰ'দ দিয়ে না, ৰ'দত তুমি মানে থাকিবই নোৱাৰা কোনোবা সময়ত।
উম সেইটো হয় বাৰু আৰু তাতে মোৰ
আজিতো বতৰ বতৰটো অলপ ডাৱৰীয়াই কৰিছে, ইমান ৰ'দ দিয়া নাই আমাৰ ফালে। তোমালোকৰ ভালে নাজানো কি কৰিছে বাৰু?
উম এ তোমাৰ হেৰি কি জানা মই তোমাৰ দিনত শুয়ে থাকো প্ৰায়। ত ৰাতি খাই থাকি, অঁ ত' দিনৰ মানে তোমাৰ ত' দিনত মানে মই গমেই নাপাওঁ, কি ৰ'দ দিছে নে বৰষুণ দিছে? মই তোমাৰ চাৰিটা- পাঁচটাত উঠো। অ তেতিয়ালৈকে ৰ'দটো অলপ অলপ কমে আৰু।
উম।
বাকী ভাত-চাত?
ভাত - চাত এয়া বনাই আছে খাওঁ।
এতিয়া ইমান জলদি খোৱা?
উম এই জলদি খাওঁ জলদি খাই আকৌ পিছত নাখাওঁ আৰু ৰাতি খাম।
এই আগৰ দিনৰ খেতিয়ক খেতিয়ক মানে আগৰ দিনৰ নহয়, এতিয়াও খেতিয়কবিলাকে বহুত জলদি খায়। য ৰ ভাই এখন ৰাজ্য আছে ৰাজস্থান ৰাজস্থান যে, তাত বোলে আমি গলে যে তোমাৰ চাৰিটা মানত যে কাম কৰিব যায়, কৰি পিনে সাতটা মানত তাত সাতটামান বজাতে ৰাতিপুৱা সাতটামান বজাত তোমাৰ কাম ফিনিছ।
হু হুম।
মানে তাত বহুত ৰ'দ দিয়ে না?
উম উম এনে বহুত সোনকালে সোনকালেকে কামবিলাক কৰে।
জল্দি কৰি পিনে মানে ফিনিছ কৰি দিয়ে।
উম।
ত'লকে শেষ কৰি পিনে আ দেখতেই আমাৰ স্কুলখনো এনেকুৱা হোৱা হয়। জল্দিকে যাবা লৈ পিনে একদম পঢ়িবা, সাতটা বজাত আহেই পিনে ঘৰত উপস্থিত।
এই কৈছা নাই? অঁ।
তোমাৰ তোমাৰ এই স্কুলৰ পৰা তোমাৰ আহোতে চাবা না বহুত দিগদাৰ লাগে আগতে। এই তোমাৰ আগষ্টত আগষ্ট, জুন এনেকুৱা মাহত। এই তোমাৰ এই দছ কেজি ওজনৰ বেগডাল পিঠিত লৈ পিনে
উম।
এইৰা। আৰু যদি টেম্পু কাৰণে ৰখিব লগীয়া হয়
এ নকবা আৰু এনেত
ত ঘৰত আহি পিনে মুখত পানী অকণ দি দিবা। ঘৰৰ মানুহে কয় ঐ নকৰিবি নকৰিবি নকৰিবি নাপায় নাপায়।
উম।
কিয় নাপায় কিন্তু নাজানে।
বাই বাই, অ।
সেইটোৱে পঢ়াটো। বাকী কোৱা? কৈ কৈ মোৰ মুখ বিষায় গৈছে তুমি কোৱা এতিয়া।
কি কৈছা?
কোৱা তুমি এতিয়া মোৰ কৈ কৈ একদম মুখ গাল বিষায় গৈছে।
সে সে বিষাই গৈছে নেকি এ নহয় মই মানে কিবা এটা। কাম এটা কৰি আছিলোঁ কাম এটা কৰি আছিলোঁ সেইটো কাৰণে মানে অকমান হেৰী
অ মোৰ চাগে এতিয়া এই কষ্ট কৰি কৰি মোৰ চাগে জ লাইন দাল ওলাই যাব মজা কৈ।
জ লাইন নোলাই এইদালহে কিবাহে এডাল কিবাদালহে ওলাবগে পিছত
ফানি মেন। বাকী কোৱা?
সেয়াই।
তুমি এনেই স্কুল কলেজ।
স্কুল কলেজ তোমাৰ আগষ্টৰ এক তাৰিখৰ পৰা যাম আৰু।
কি টেক্স চেক্স কৰি আছা নেকি কাবাক
অ নহয় এই তোমাৰ এই কাম এটা কৰি আছোঁ এই পোৱালি বিলাকক জয়েন কৰাই আছোঁ যে সেইটো কাৰণে। মানে অকণমান বিজি হৈ আছিলোঁ।
অ এমে লেম স্কিমত কৰা নেকি তুমি?
হোম হোম।
এমে লেম, এমে লেম এমে লেম শুনিছা নহয় এমে লেম এম এল এম নাই শুনা আৰে ভাই এইটো বহুত পপুলাৰ বিজনেছ। এমে লেম, হ'ব দিয়া তুমি ফ্ৰী হ'লে মোক কল কৰি দিবি, অকে।
ঠিক আছে মই তোমাক ফোন কৰিম দিয়া ন আকৌ।
উম, ঠিক আছে ঠিক আছে।
উম উমহ উমহ।